অ শুনিছা ন?
অঁ শুনিছোঁ।
অ কি কৰি আছা?
অ এই আছোঁ ৰ'বা আজি মানে ৰবিবাৰ টো আমাৰ বজাৰ হয় ওচৰতে। মানে একবাৰ সেই বজাৰৰ পৰা আহিলোঁ অলপ মানে ঘৰুৱা শাক চব্জি আৰু গাহৰি অলপো আনিলো।
গাহৰিও বেছে নেকি?
হয় হয় অ গাহৰি এক কেজি মান আনিলোঁ বহু দিন খোৱা নাছিলোঁ। কি ক'লা?
এক কেজি আনিছা কিমানজন মানু্হ তোমালোকৰ?
মানুহ বাৰু এতিয়া আজি এজন আলহী আহিব তিনজন আমি। তিনিজন।
আল তিনজনে খাবা এক কেজি।
অ এই থাকি যাব আৰু মানে আৰু অলপ বেছিকে বনাই থওঁ ৰাতিলৈ হোৱা কৰি আৰু।
অ চাওঁ ৰ'বা আজি আমিও খাব পাৰো ৰাতিলৈ।
অ অ।
মই তোমাৰ কালি মানে ঘৰত সুধিলো মানে কালি যোৱাকালি ৰাতি। মই কোলো গাহৰি অলপ লৈ আহো মানে আনিব মানা কৰিলা।
অ।
তাৰাই জানোঁ নাম খাই মানে মাহঁতে নাখায় অ আমাৰ দাদাহঁতে খায়।
অ অ।
অ কিন্তু মানে আনিব মানা কৰিছে নানিলো আৰু।
অ অ
কিমানকৈ লৈছে কিলো গাহৰি
কিলো আমাৰ ইয়াত চাৰিশ পঞ্চাশ তোমালোকৰ তাত কিমান
আমাৰ ইয়াত চাৰিশ বিশ টকা চাৰিশ দিয়ে ইয়াত
চাৰিশত দিয়ে
হয় চাৰিশ চাৰিশ চাৰিশত দিয়ে
উম উম।
কিন্তু বতৰতো কেনেকুৱা কৰি আছে? আজি গৰম
বতৰটো আমাৰ এইফালে একদম বৰষুণ দিওঁ দিও কৰিছে মানে ডাৱৰীয়া হৈ আছে
ঠাণ্ডা বতৰ আমাৰ ইয়াতো তাৰমানে বৰষুণ দিয়া টাইপে পৰি আছে ৰবা এতিয়া
উম উম
এনেকোৱাই
হয়
এইটো
কি কৰিবা আজি
আজি বিষয় মানে কি পাতিবা ভবাচোন তুমি
নে আমি যিহেতু খাদ্য খোৱাক লৈ পাতি আছো খাদ্যৰ বিষয়ে পাতো যিটো খাদ্য খাই আমি সকলোৱে ভালে পাওঁ
হয় হয় হয় ঠিক আছে এইফাল এনে খাদ্যৰ বিষয়েও কথা
হয় হয় ঠিকেই এই গাঁৱতো এতিয়া তোমালোকৰ বহুখিনি মানে এ মানে ও যি মানে উদ্ভিদ মানে পোৱা যায় শাক চবজি এক ফ্ৰেচ চব্জি হয়টো পোৱা যায় হয়নে তোমালোকৰ কাৰণে ভালেই সেই হিচাপে
অ, আমাৰ ইয়াৰ -
ত ঢেকীয়া কচু এইবিলাকতো তোমালোকে কিনিব নালাগে কিজানি?
নালাগে নালাগে এইবিলাক কিনিব নালাগে। হয়, এইবিলাক কিনিব নালাগে তেনেকে!
হয়, হয়। অমিতা চমিতাও পায়ে প্ৰায় বাৰীত।
হয়, হয়। গাহৰিটো কি কিহেদি বনাবা লাইশাকেদি নে কিহেদি বনাবা?
অ গাহৰিটো লাইশাকেদি বাৰু আগতে বনাইছিলো ভাল লাগে, আজি মানে - কিবা বিলাহী আলু এনেকৈ বনাব, আৰু অলপমান পুৰিব নেকি? পুৰা খাইতো পুৰাও ভাল লাগে কিন্তু দেই।
অ অ পুৰাও ভাল লাগে, পুৰা তাত মানে পুৰ - পুৰি কিনে তুমি তেল নিমখ - তাৰ মানে হেনেকে দিব লাগে মচলা পাতি ভাল লাগে।
এই যে আজিকালি দেখাব মানে এ সামাজিক মাধ্যমত বিলাকত কিছুমান - ফ্ৰুট চাল কি কয় চালাড বুলি কয় যে গাহৰি - তেনেকে বনাই পিয়াজ চিয়াজ জ্বলা চলা কাটি সৰু সৰুকৈ টুকুৰ টুকুৰ কৰি দিয়ে - বঢ়িয়া লাগে একদম, উম অ অ হয় হয়। এই বিশেষকৈ মেল - মেলা বিলাকত মানে খুব সেই সেইটো ওলায়ে মানে কেঁকোৰা পুৰা, গাহৰি পুৰা, পলু -
হয়, হয়। কোনে ৰান্ধিব তুমি নে কি ল -
অ এই আমাৰ দেউতাই ৰান্ধিব।
হয় নেকি? দেউতাই খাই তাৰমান নে?
অ দেউতাই খাই মাই নাখায়, এই দেউতাই মই আৰু আলহী এজন আহিব। এনেকেই আৰু ঘৰত তিনজন।
গাহৰি মাংস।
অ অ অ, এইটো বেছি খাব নোৱাৰি দেই তেলটো যদি তুমি চাৰি পিছ মান খোৱা নহয় -
হয় হয় হয় হয়।
খাব নোৱাৰা এইটো।
মানে তোমাৰ হেৰিকে কিন্তু পাৰি যেতিয়া ভাজি কিনে খাব - ভাজা তেতিয়া তেতিয়া খাই তেতিয়া খাব পাৰি অ। মানে তিনিটা মানুহ কি, হয়। তিনিটা মানুহ কিন্তু এককেজি সম্ভৱ নহয়!
সম্ভৱ নহয় শেষ কৰা অ অ ঠিকেই থাকি যাব।
তিন পোৱা মান খাব পাৰি ভাল তোমাৰ খা মানে খোৱা হলে। অ কিন্তু মাজতে আমি খানা খাইছিলো তোমাৰ আমাৰ এই লগৰ কেইজন দুদিনমান -
উম উম।
দুইদিন খালো তোমাৰ গাহৰি দি খালো এক কেজি আনো গাহৰি - কিন্তু এক পিছু নাথাকে পুৰা মানে চেচ হৈ যায়।
কেইজনে?
তিনজনে।
অ তিনিজনে বাহঃ।
তিনিজনে মানে খানা হোৱা গৈছে সেইটো বেলেগ আৰু।
অ অ অ।
খানা খোৱাত মানে ভাজাৰ পৰা খোৱা যায় তেনেকেই মানে -
হয় হয়।
শেষেই হৈ যায় মানে।
উম'
এতিয়া কমিছে।
তোমাৰ প্ৰিয় খাদ্য কি?
মাংসৰ ভিতৰত।
অ মাংসৰ ভিতৰত।
মাংস ছাগলী আৰু হেৰি হাঁহতো আছে হাঁহটো ভাল লাগে। উম হাঁহ মাংখ তাৰে পিছত তোমাৰ তোমাৰ।
হাঁহৰ দাম আমাৰ ইয়াত বহুত হ'লে পাঁচশ টকা।
পাঁচশতো আমাৰ ইয়াতো চলিছে।
পাঁচশ তোমালোকৰ তাত ন তাতে এনেকুৱাই আৰু ছয়শ মই ব বহুত দিন সোধা নাই বাৰু। বাপৰে মাঘ বিহুৰ সময়তটোতো বহুত দাম কয় দেখোন।
অ আমাৰ ইয়াতো তোমাৰ ডিচেম্বৰ মাহত তোমাৰ সাত- শলৈ কি যে ছয়শ সাতশ তলত নোপোৱা পাঁচশ টকাত নিদিয়ে।
বা। বহুত দাম বহুত দাম লৈ দিয়া সেই সময়ত। উৰুকাৰ সময়ত আহ।
হাঁহ ঠাণ্ডাৰ দিনত দাম বিলাক বেছি পৰে।
তেতিয়া হ'লে তুমি ছাগলী আৰু হাঁহ ভাল পোৱা।
ছাগলী হাঁহ আৰু গাহৰিতো ভাল লাগে তেনেকে।
আজিকালি গাহৰিটো মানে সকলোৱে খোৱা কৰিছে ন সেইকাৰণে দামটো মানে- দামটো আগতে কিবা দুশ টকা নেকি কেজি আছিল।
অ দুইশ টকা আছিল দুইশ ত্ৰিশ টকা বিশ টকাৰ পৰা পাইছো।
আজিকালি চাচোন কিমান বাঢ়ি গ'ল।
মানে খোৱাৰ কাৰণে মানুহ বিলাকে যি খায়।
উম'উম'উম। আগতে মানে সকলোৱে খোৱা নাছিল আজিকালি সকলোৱে খেৱা কৰিছে।
আৰু আজ আগতে তোমাৰ এই- মহিলা খিনিও খোৱা নাছিল তোমাৰ মহিলা মানে এইবিলাক। এতিয়াতো প্ৰায় হাই আৰু আগতে গাহৰি তোমাৰ, মানে গাঁৱতো আমাৰ ইয়াত ঘৰত মানে বনাবাই নিদিছিল।
অঁ'অঁ'
আগতে মানে ৰাজহুৱাকে মানে তোমাৰ এই নিয়ম আছিল গাহৰি মানে হেৰি কৰিব নোৱাৰে?
নোৱাৰে অ'!
মানে এইটো গাহৰি খালে কিবা আলাগ টাইপ হৈ যাবা তেনেকুৱা এটা নিয়ম আছিল গাঁৱত।
হয় হয়,
উম এতিয়াতো তোমাৰ খায় চবেই খায়।
তাকেটো।
এইটো কিন্তু এ খোৱাদ কিন্তু হেৰি কৰি লাভ নাই যিজনে যি ভাল পায়।
অ', অ'সেইটোৱেই!
সেইটো কিন্তু খোৱাত এতিয়া নিয়ম হেৰি কৰি লাভ নাই।
উম! এ মই শুনিছোঁ আজিকালি মানে ব্ৰইলাৰ বিলাকত বোলে কিবা ইনজেক- চন দি মানে ডাঙৰ কৰে বুলি কয় সেইটো সঁচা নেকি?
অ শুনিছো মইও তেনেকুৱাই। সঁচা কিজানি, শুনিছোঁ ইঞ্জেকচন দিয়ে।
অঁ'অঁ', তাই সেইবোৰ খালে- ত' মানে আমাৰ উম, সেইকাৰণে বহুতে ডক্টৰবোৰে কয় নেকি যে ব্ৰইলাৰটো খাব নালাগে বুলি। লোকেল খাব লাগে বুলি কয়।
অ' চিকেন টো খাব নিদিয়ে ডক্টৰ বিলাকে।
উম।
মানে মাজতে মোৰো কিবা এটা তেনেকুৱা হৈছিল, স্পাইনত এই কিবা এটা হে হৈছিল।
হয়।
তাৰে পিছত এ কিবা এটা সৰু সুৰা অপাৰেচন হ'ল, তাৰে পিছত ডাক্তৰক সুধিলো মানে কি কি খাব পাৰিম। ত' মাংসৰ কথা সোধোতে কৈছিল, চিকেনটো নাখাবা। এই লোকেল চৰাইটো খাবা, লোকেলটো।
অ'।
মানে চিকেনটো বেয়াই কিন্ত।
বেয়া বেয়া অ', ইনজেকচন দিয়ে ডাঙৰ কৰে ও
ইনজেকচন ডাঙৰ কিন্তু মোৰ হিচাপত এক হিচাপত চাব গ'লে চিকেনটোত থাকি গাহৰিটো
কি ক'লা?
চিকেনত থাকি গাহৰিটো ভাল কৰি বইল কৰি খোৱা তুমি ভালকে।
তাকেইতো।
উম, গাহৰিত কোনো ভেজাল নাই মানে তাত। মানে কোনো ধৰণৰ, এইবিলাক মাংস খালে একো নহয়। বৰ বেছি খাব নালাগে, কিন্তু নিয়মত খালে একো নহয় এক মাহৰ মূৰত একদিন খাবা।
হয় হয়।
তোমালোকৰ কিমান দিনৰ মূৰত আনিলে?
এই বই, কি ব্ৰইলাৰ নে? অ' গাহৰিটো, গাহৰিটো আমাৰ প্ৰায় প্ৰত্যেক ৰবিবাৰে মানে দেউতা আৰু মই এই অলপ হ'লেও আনি মানে খাওঁৱেই আৰু কেতিয়াবা।
অ' হয় নেকি, অ' প্ৰত্যেক ৰবিবাৰে খোৱা।
অ' হয়।
আমাৰ খোৱা নাযায় তেনেকে, আমাৰ দুই মাহ তিন মাহৰ মূৰত তিন মাহ হ'য়। কেতিয়াবা, খানা চানা খালে। খাওঁ আৰু কিন্তু, আমাৰতো এতিয়া আনিব তোমাৰ দুই মাহ মান হ'লেই, খোৱা।
অ' আৰু ঘৰতো তোমালোকৰ সপ্তাহত কিজানি মাছ মাংস থাকেই।
এই নাই, সপ্তাহত সপ্তাহ বুলি নহয় প্ৰায় থাকে তেতিয়া।
প্ৰায় থাকেই?
উম, ৰেগুলাৰ থাকিবই মাছ বা মাংস থাকেই লাগিব। তোমাৰ ওচৰত থাকিবই দিনটোত।
অ' হয় হয়।
প্ৰত্যেক দিনেই থাকিব। উম, ব্ৰইলাৰতটো বেছি চলে কিন্তু আমাৰ।
অ' অ' তাকেটো মানে এইটো মানে এতিয়া ব্ৰইলাৰটো দেখোন খাই খাই মানে সেইটোৱে জুতি লগা হৈছে।
মানুহে তাৰমানে এইটো মানে তোমাৰ, কম হেৰিতে পায় ন মানে তোমাৰ সহজতে পাই
দামটো মানে আটাইতকৈ সস্তা সেইটোৱে আৰু।
অ মাংসৰ ভিতৰত সস্তা দাম
উম উম
তেনেকুৱা
উম
সেইকাৰণে খাই মানুহ বিলাকে।
কিন্তু তাৰ সমানে সমানে আমি মানে এইবোৰ শাক- পাচলিবোৰো খাই থাকিব লাগে হয় নে এ লাই, লফা, পালেং, মানিমুনি, ভেদাইলতা
অ লাগে লাগে সকলোত
আৰু কুচিয়া কুচিয়া খোৱা নাই নাই তোমালোকে?
কুচিয়া কি শাক বুলি কলা
কুচিয়া কুচিয়া
অ কুচিয়া মাছ কুচিয়া মাছ খাওঁ কুচিয়া মাছটো যোৱা সপ্তাও খাইছিলোঁ মই।
তোমালোকেতো কি জানি নিজেই ধৰা ন পথাৰত
যে নহয় নহয় এই বেপাৰী ধৰে আমি ধৰিব নাজানো।
অ
নাজানো আমি ধৰিব
হয় হয়
কুচিয়া খাই ভাল লাগে কুচিয়া মাছ।
উম এই তেজ হয় বুলি কয় বেমাৰীক খুৱাব লাগে।
ঠিক আছে দিয়া ৰাখিছো আজি। কথা পাতি ভালে লাগিল তোমাৰ লগত ধন্যবাদ দিয়া।